হেল্ল' নমস্কাৰ!
নমস্কাৰ!
অ আপুনি কি কৰি আছে?
মই এ শুই আছো ৰব। আপুনি?
অ মই এনে আছো বাৰু মোৰ এটা কথা মন পৰিছে আপুনি নিউজ পেপাৰ পঢ়ি বেছি ভাল পায় নে? মোবাইলত নিউজটো চাই দেখিবা আ বেছি ভাল পায়। আপোনাৰ কোনটো মতেদি নিউজ পেপাৰ পঢ়াটো বেছি ভালনেে মোবাইলতে নিউজটো বা টিভিতে নিউজটো চোৱা বেছি ভাল কোনু আপুনি বেছি চুজ কৰি দিব
অ এই ক'ব গলে দুটাই দুটাই ভাল আচলতে এ যিটো আমাৰ আহ মই ভাবো যিটো মানে কি আহ নিউজ পেপাৰ পঢ়লে মই বেছি ভাল বুলি ভাবো। মান ভিত টিভিত চৰক মানে টিভিত যিটো হয় সেইটো মানে বাৰে বাৰে টা কথা কৈয়ে থাকিব কৈ থাকিব মানে নিজালৈকে শেষ মানে পৰ্যন্ত নাহিব। তেতিয়ালৈকে কৈ থাকিব লাষ্টতহে মানে মেইন কথাটো ক'ব যে ধৰক ফাৰ্ষ্টতে উৎফুল্লিত কৰি লব উৎসাহিত কৰি লব যে কিবা এটা হব। ৰহস্যজনক ধৰণৰ কব কিন্তু লাষ্টত কব যে এ লাষ্টত শুনিব একো নাই এনেই এনেকুৱা ধৰণৰ তৌ এটা টাইষ্ট আহি যায় কথাৰ মাজত নিজৰ মাজত মানে চবতে নহয় দিয়কচোন কিন্ত আজিকালি দেখা যায় তেনেকুৱা আৰু
কিন্তু মই ভাবো এ পেপাৰ প়ো বেছি ভাল বেছি মানে তেতিয়া আহ যিটো আমাৰ মানসিকতা যিটোয়া সাৰ্প হব। পঢ়া আমাৰ পঢ়াও হ'ব আমাৰ মনোযোগ যিটো আাৰ কামত মনোযোগ লাগে ন। আমাৰ অলপ ধ্যান দিয়া যাব ত' সেই হিচাপত মানে সেইটো ভাল হ'ব আৰু মানে পঢ়া টো ভালে নিউজ পেপাৰটো বৰ্তমান বৰ্তমান যুগতো কোনে নিৰে ভালকে নপৰে চাগ হয় কিছু সংখ্যক মানুহে পৰে। এটো আমাৰ বয়সীয়া মানুহবোৰ বেছিকে প়ঢে আজিকালি টো স বেছিকে মোবাইলতো চাই থাকে চবে মোবাইলত চব ন'টিছবোৰ আহিয়ে থাকে। আজিকালি টিভিও ভালকে বেছিকে নাচায়। চবে মোৱাইল চবৰ হাতত এটা মোৱাইল আছে মোৱাইল চাব
উম মোৱাইলৰ মোবাইলেদি আপোনাক ভাল কৰিছেনেে বেয়া কৰিছে ভালটোও কওক আৰু বেয়াটোও কওকচোন আপোনাৰ মন্তব্যটো।
হয় এতিয়া মই প্ৰথমতে বেয়াটো কৈ লৈছো আচলতে মোৱাইলৰ ক্ষেত্ৰত বেয়াটো কি অ আমাৰ যিটো এয়া এই ৰি বস্তুটো যে এইটো আমাৰ ইষ্টা ইষ্টা ইনষ্টটাগ্ৰামতো আছে ফেছবুকতো আছে আৰু ইউটউবতো আছে ইউটিউবত চাৰ্চ বুলি কোৱা হয় আচলতে, কিন্তু এই ৰিলোৰ বস্তু এইবোৰ বস্তু শেষ হয় নাই।
আচ্ছা
স্কুল ঘূৰি থাকা চাই থাকা চাই থাকা কেতিয়া কিমান এক দুই ঘণ্টা পাৰ হৈ যাব গমেই নাপায় ত সেনেকুৱাকে বহুত মানে সময় লছ হয় সময় আমাৰ বহুত আহ মানে কি অপব্যৱহাৰ হয় আৰু মানে এনেই আৰু যদি ৰি'ল আপোনাৰ আপুনি যদি ৰি'ল চাই ত আপুনি আপোনাৰ যদি সুধা হয় যে এটা এটা কিন্তু কোনটো ৰিলে আপোনাৰ মনত থাকিল আপুনি ক'ব নোৱাৰিব ৰি'লৰ পৰা কি শিকিলে ক'ব নোৱাৰিব এনে বেকাৰ আপোনাৰ টাইমটো যাব। মানুহৰ ক শক্তি কমি যায় আৰু আপোনাৰ যিটো ধ্যান দিয়ে মানে মানুহ মানে শক্তিটো সিটো কমি যায় স্মৃতি শক্তিটো আপোনাৰ কমিব আহ আচলতে সেইটো জানিও মই ভুলতটো কৰি আছো আচলতে মোৰ ক্ষেত্ৰত নহয় সবাৰ ক্ষেত্ৰত হয় আপোনাৰ ক্ষেত্ৰতো হয়তো কেতিয়াবা হয় কেতিয়াবা না হয়য়েই আৰু যিটো মই ভাল ভাল যিটো কম
উম
ভাল এনেকুৱা যে মবাইলৰ পৰা বহুত কিছু শিকিব পাইছো
আচ্ছা আপুনি এতিয়ালৈকে কি কি বস্তু শিকিছে
এতিয়া আমাৰ যিটো আহ অলপ অলপ ধৰক ইংলিছৰ শব্দও মই শিকিব পাইছো কেনেকুৱাকে কেনেকুৱাকে কথা কব লাগে ধৰক কেনেকুৱাকে আপোনাৰ এটা মানে ধৰক ৰাস্তাৰ মানুহ এজনৰ লগত কেনেকুৱাকে আপুনি কমিউনিকেশন কৰিব কেনেকুৱাকে আপুনি কথা ক'ব, তেনেকুৱা পাইছে কেনেকুৱা সিটো অলপ অলপ শিকিছো বেছিকে এটা বস্তু শিকিছো যে আপোনাৰ যদি আমাৰ মিউজিক প্ৰডাকচনৰ কামবোৰ যিটো
উম উম মিউজিক প্ৰডাকচনক মানে অসমীয়াত কওক অলপ
বুজি প্ৰধান অসমীয়াত কি হ'ব? মানে যিটো আমাৰ সংগীত সংগীতৰ যিটো আমাৰ খুৰ বনোৱা হয় যিটো আমাৰ আহ ধৰক যিহেতু আমাৰ বাদ্যযন্ত্ৰ নৱজাকে এইটো আমাৰ এটা হেৰি মানে কি এ মেল মেনুৱেলি নহয় মানুহৰ দ্বাৰা নহয় এটা ইলেক্ট্ৰনিক বস্তু ইলেকট্ৰনিক ইলেকট্ৰিক দ্বাৰা ত তেনেকুৱাকে যিটো কৰা হয় এ আই আচলতে এ আই বুলি ক'ব নোৱাৰি এ আই টো আমাৰ কি এ আইতো নিজে কৰে আচলতে সেইটো মানুহে বনাই কিন্তু বজাই নহয় এটা বস্তুত মানে কি কৰিব নাই নিজৰ মাথাত যিটো আইডিয়া আহে সেইটো আমাৰ আহ মানে কি নিজৰ হাতেৰে বনাই এৰ যদি আপুনি আহ বাদ্যযন্ত্ৰ বজাৱ নাজানে আপোনাৰ কিন্তু নলেজ আছে ত সেই নলেজৰ সৈতে আপুনি নিযুক্ত বনাব পাৰিব আজিকালি এয়া আহিছিল সেইটো বাৰু হয় কিন্তু এয়াৰ মই ভাবো এয়াই ইউজ কৰিব নালাগে যিটো আমাৰ মিউজিকৰ ক্ষেত্ৰত এ ইউজ কৰিব লাগে কিন্তু সকলো ক্ষেত্ৰত নহয় এতিয়া নিজা আমাৰ নিজে বনাব, নিজৰ যিটো আইডিয়াটো, এই আয়াতকে কিন্তু বেছি মাৰ‌ হয় বেছি ভাল হ'বই নোৱাৰে
উম
ভাল হ'ব ন এইটো মই গেৰেণ্টি হয় কি এ যিটো আমাৰ নিজৰ মনৰ পৰা আইডিয়াটো আহিব। যে দুখ দুখত আপুনি আপোনাৰ মনৰ কথা লিখিব ন এআই এআই দ্বাৰা আপোনাৰ কথা লিখিব খাব নোৱাৰে
অ অ
আপুনি নিজৰ মনৰ কথা লিখিব আপোনাৰ যিটো মানত খুৰ আহি আছে যিটো আপোনাৰ লৰা আহি আছে যিটো আমাৰ তাল আহি আছে ত সেইটো আপুনি নিজকে ধাৰাই বনাব পাৰিব ত' তেতিয়া সিটো মই বেছি ভাল বুলি ভাবো ত' মই মোবাইলৰ পৰা আচলতে সেইটোৱে শিকছো আৰু শিকিও আছো। আৰু বহুত কি কিব বাকীওঁ আছে আচলতে। ভাল বস্তুতটো বেছিকে ল'ব লাগে বেয়াতকে অঁ ৰি'ল ৰি'ল টো। ৰিল বস্তুটো অলপ হ্ৰাস কৰিব লাগে। মানে চলোৱা কমাব লাগে।
আমাৰ দেশক মানে আৰ্থিক ভাৱে। উপযোগ কৰি আপুনি কি কি পথা।
হয় অলপ ওচৰতে কথা কওঁকচোন মানে অলপ আপোনাৰ মাত্ৰ প
হেল্ল' হেল্ল' শুনিছেনে অঁ মানে আমাৰ। দেশৰ আৰ্থিক স্থিতিটো মানে উন্নত কৰিবলৈ আপুনি। কি পদক্ষেপ গ্ৰহণ কৰিব এটা নাগৰিক হিচাপত।
আহ তেনেকুৱাতে তেনেকুৱাতে মোৰ ইমান নলেজ এটা নাই। কিন্তু এইটো জানো যে অলপ আৰ্থিক ব্যৱস্থাটো অলপ এতিয়া অলপ মানে কি ভাৰতৰ আৰ্থিক ব্যৱস্থা কমি আছে যিটো আমাৰ আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে অলপ ফোন কমকে ব্যৱহাৰ। কৰিব কাৰণে এতিয়া আমাৰ ধৰক এয়া গেছ চিলিণ্ডাৰৰ কথাই হওঁক। সেইটোওঁ আচলতে দাম বাঢ়ি বাঢ়ি গৈছে বাঢ়ি গৈছে মানে কি আৰ্থিক ব্যৱস্থা কমি আহিছে। সেইকাৰনে বাঢ়ি গৈছে, হয়। ত' সেইটোৰ কাৰণে কেনেকে ডেভলপ কৰিব লাগিব সেইটোৱেই আচলতে মই কি ভাবিম আমিও ভাবিব লাগিব কথাটো সিটো আমিও ভাবিব লাগিব কিন্তু আচলতে আমাক কি বেছি আহ যিটো চৰকাৰৰ মানুহ মানুহ হয় তেখেতসক অপ বেছি ভাবিব লাগিব। তেখেতসকলে ক'ব তেতিয়াহে আমি আমি নিজৰ পৰাও কৰিব পাৰিম কিন্তু আমি নিজৰ পৰা কৰি কিন্তু। কিমান কৰিব পাৰি।
আৰু যে ইমান গৰম পৰিছে হয় হয় হয়। এতিয়া যে ইমান-' গৰম পৰিছে মানে এই গোলকীয়া উষ্ণতা বুলি কিবা এই শব্দটো আছে। তাক আপুনি আহ ৰোধ কৰিবলৈ। আপুনি কি কি পদক্ষেপ গ্ৰহণ কৰিব বা আপুনি কেনেধৰণে যে নিজৰ ৰাজ্য বা দেশক মানে সেই গুলকীয় উষ্ণতা ৰ পৰা বচাই আহিব।
আত্ছা সেইটো সেইটো ক'ব গলে। হয় হয় বুজি পাইছো সেইটো কব গলে আচলতে, আমাৰ ভাৰতৰ বেলেগ প্ৰান্ততকে মানে ভাৰতৰ মেইন প্ৰান্ততকে আমাৰ যিটো অসম অসমটোো অলপ নৰ্থ ইষ্ট মান অলপ বেলেগ চাইডত আছে ন। ত উত্তৰ পূৰ্বাঞ্চলত উত্তৰ পূৰ্বাঞ্চলত আছে ত ভাৰতৰ মেইন পাৰ্টতকে অসমত বা উত্তৰ উত্তৰ পূৰ্বাঞ্চল। আহ ৰাজ্যসমূহত। অলপ মানে গৰমটো কম দেখা যায় গৰমটো কম দেখা যায়। কিন্তু আগতকে অলপ বাধাটো অনুভৱ কৰা যায় এয়া অৰ্ভ আপুনিও কৰিছে আমিও কৰিছো ত' কি হয় এ। খিটোৰ বস্তু ৰোধ কৰিব কাৰণে মই বেছিকে ক'ম যে গছ গছনি বেছিকে ৰুব লাগে। এতিয়া হয়তো জানেই আপুনি বহুত গছ গছনি কাটা হৈ আছে আমাৰ দক্ষিণ ভাৰতত বহুত গছ গছনি কাটিলে আমাৰ এটা আৰৱলী পৰ্বত সেইটো, কিবা কাৰণত থাকে এ কিবা উম কিবা আহ কিবা বনাব চাগে তাতে ত সেইকাৰণে কাটি আছে স তটো তেনেকুৱা কৰিব নালাগে আচলতে মানে পৰিৱেশ ধ্বংস কৰিব নালাগে আচলতে, মানে কি গছ গছনিৰ কাৰণেটো অ পৰিৱেশটো ভালকে চলি থাকে ন ত সেইটো বস্তু অসমতো হৈ আছে অসমতো বহুত গছ গছনি কটা হৈ আছে বহুত এ এতিয়া আমাৰ দিপৰ বিলৰ ওচৰতো কটা হৈ আছে এতিয়া আহ ত তেনেকুৱা আচলতে মই কম যেক যিমান কাটিছে তাতকে বেছি গছ
আপুনি এতিয়ালৈ আহ আপুনি এতিয়ালৈ এই পৰিৱেশটো ব অ বজাই ৰাখিবলৈ আপুনি এতিয়ালৈ কি পদক্ষেপ গ্ৰহণ কৰিছে আপোনাৰ ফালৰ পৰা এ এজন নাগৰিকৰ হিচাপত
হয় এইটো ক'ব গ'লে, আচলতে মই এ গছ ৰু আহ মানে কিছুমান গছ ন ফুল গছ হওক আহ ধৰক ফল গছ হওক
হয়
তেওঁ মোৰ ভাল লাগে বিশেষকে ফুল গছবোৰ ভাল লাগেতো মই মন মানে মন গ'লে নহয় আচলতে, মানে মোৰ যিটো কেতিয়াবা এ পাহাৰত জংঘল বা আমাৰ পাহাৰত থাকো ন ত এই পাহাৰৰ জংঘল জঘল কেতিয়াবা ভাল ফুল দেখা পালে মই লৈ কিনে আহি কিনে এ আমাৰ ধৰক ঘৰত অলপ যদি আহ মাটিৰ জোগা থাকেটো তাতে মই ৰুই দিওঁ অ বা কেতিয়াবা মই বজাৰৰ পৰা তাপ কিনি আনো।
উম হয় হয় হয়
বস্তুটো হয় আৰু আৰু এখন কথা আছে যে এ যিটো আমাৰ এইয়া ইন্ধন জাতীয় গাড়ী মটৰবোৰ সেইবোৰ অলপ ব্যৱহাৰ কমাই দিব লাগে যাতে অলপ
উম
মাৰাৰ বায়ু প্ৰদুষন আচলতে বায়ুৰ প্ৰদূষৰ কাৰণে উত্তাপ আহ উত্তাপটো বাঢ়ি আছে তেতিয়া তাৰ পৰা অলপ আহ, ক্লৰ' ফ্লৰ নামৰ এ গেছবিত ওলাই চাগে সেটো মই নামটো পাৰছৰ সেইটোও হ'ব পাৰে সেইটো হয় চাগে ত সেইটো গছৰ কাৰণে এ সেইটো গেছৰ কাৰণে এ কি হয়।
গৰম বাঢ়ি আছে
পৰিৱেশটো নষ্ট হয় এতিয়া আমাৰ যিটো আহ অহ অতি প্ৰেমে ৰশ্মিৰ স্ততো থাকে সেইটো অলপ চিদ্ৰ হোৱা থাকে ন তাৰপৰা ৰশ্মিতি আমাৰ কৰ
হয় হেল্ল'
অ কয়ক মই
অ অ ঠিক আছে দে আজি কাৰণে পুনৰ কথা পাতিম ঠিক আছে দিয়ক ধন্যবাদ